হেল্ল'।
অ', শুনিছা নে?
শুনিছো আহ, কি কৰিছ? অ', এইয়া আছো।
অ', ময়ো এ এই ভৰি, হাত মুখ কেইটা ধুই মেলি আজৰি হৈ ৰৈছো।
মই বৰশী তোপাইছিলো।
বাহ, মাছ পালে নাই?
মাছ কেইটামান পালো, কা হেৰি জাপানী কাহ। জাপানি কাই কেইটামান আকৌ চেঙেলী দুটামান। পুঠি মাছ দুটামান, আমি দুটা মানুহহে হ'ল আৰু। ডাঙৰ হৈছে, সেইকেইটা অকমান।
তাকে দুটাই খোৱাহে আৰু এসাজৰ হৈ গ'ল।
অ', জিওৱা মাছ না আহা, হেই অকল হেৰি এইবোৰ জাপানী কাহ, চেঙেলী পুঠি তেনেকুৱাহে আহিছে।
অ'।
আজিহে টোপাই চাইছো, দুপৰীয়াও টোপাইছিলো পালো কেইটামান, ল'ৰাই কৈছে টোপা টোপাচোন।
আহে বা। তাৰ পৰা এতিয়া টোপালো আহিলে কেইটামান।
হেৰিয়হে তোপাৰ এইটো কি, আটা আটাহে।
আটায়ে টোপালো সেইদিনা নাপালো দেখোন, আজি কেঁচু অকন খান্দি, মাটি কেঁচু খান্দি পেলাই সেই টোপাইছিলো পালো দুটামান।
অহ।
উম, কি কৰিছ তই?
এইয়া এনেই বহি আছো, গৰু ছাগলী বান্ধি আজৰি হৈ।
অহ।
ভৰি হাত, মুখ হাত কেইটা ধুই আজৰি হৈ পেলাই বহি পেলাই মবাইলটো লওঁ তেই যেনিবা পাইছো
অহ, মই নোৱাৰো।
অ'।
আছো, আহ।
কেতিয়া?
আজি।
তাকেহে, ৰেষ্টৰ দিনা।
অ', ভাতকেইটা বনালোঁ, ভাজি চাজি বনাবলৈ নাপালোঁ, লৰাই বনালে।
অঁ।
উম।
তাকেহে, ৰান্ধনী আছে নহয় চিন্তা নাই।
ৰান্ধনি আছে, চিন্তা নাই। তাক তেলটো বেছিকে দি বনাই। যেনিবা আউ।
উ হু হু।
দেই, এই এইকেইদিন মই বনোৱাত দুগুণ বনাই আৰু তেল।
উম আহ, ঠিকে আছে এফালে এফালে এফালে এফালে যাবই ন।
উম, এফালে ধৰিলে এফালে যাবই।
উম।
তাকেহে, উহ ছোৱালী চাহ এতিয়া খোৱা নাই, খাম আৰু অকণ লাহে লাহে।
উম উম।
তাপা ছোৱালী কলৈ গ'ল?
ছোৱালীয়ে নামঘৰলে গ'ল।
অ, অ আহ ভাওনা পালেহিয়ে নহয়।
পালেহিয়ে, শুক্ৰবাৰে।
অ।
এ তাৰ পিছৰ পৰাহে আজৰি আও।
অ তাকেহে। ভাও নাচিছেহে নে কিনো?
নচা নচাহে। ভাও সেই ইহঁততকে অলপ ডাঙৰ বিলাকক দিছে।
অ তাকেহ, নাচক দে ভয়টোকে ভাগিব।
নাই ভয় নকৰে, এইবোৰ নচা গোৱা এইবোৰ ভয় নাই।
উম তাকেটো।
বোকা দিছিলে নে? বোকা দিছিলে নে?
বোকা আজি নাই। এ তিনদিন নিদিয়ে আৰু, মই সেই কঠীয়াটো দিব লাগিব নহয় আকৌ।
অঁ অ এই নোৱাৰা আগত মাটি চাটি ৰোৱা ভাল নহয়।
অ কেইদিন নাযাওঁ পথাৰলে।
অ নাযাবই এই,
অহ তাকে। ৰাতিলে ভাত কিবা কিবি আছে নে?
কিবাকিবি মানে আজি ৰাতিলে হেৰি এই দলত শৰাই দিয়া আছে।
অ অ।
তাৰপৰা তালৈ নিমন্ত্ৰণ আছে তালৈ যাব লাগিব খোৱাৰ ভিতৰত দেউতাইহে। খাব এই দেতাক বনাই কুনাই দি মেলি থৈ।
যাবি আও।
যাম অ।
উম। তাকে হে। মানুহজন ক'লৈ গ'ল?
অ', ছোৱালীকে আনিবলৈ গৈছে নেকি!
অ', অ'। তহঁতৰ ৰুব পৰা হৈছে, অ', তহঁতৰ ৰুব পৰা
পানী নাই।
বৰষুণ নাই সেইফালে?
নাই নাই আপ নাই।
ই আমাৰ এফালে জোখত দিছে। তহঁতৰ ফালে বৰষূণ নাই। আমাৰ এফালে, আমাৰ এফালে বৰষুণ দিয়ে আছে।
আমাৰ ফালে নাই, আমাৰ এতিয়া হেৰি এইটো কি এ আজি এঘৰ মানে সিহঁতৰ এনেকে বৰিং কৰা মেচিন আছে মানে পথাৰতে। এই বাম বাম খেতি কৰে। মাজতে বাম খেতি যেনিবা ইফালে সিফালে ৰুৱে। এতিয়া সেই কালি পানী উঠাই থৈ দিছে। তাৰপা আজি ৰুইছে নেকি? মানে দিগদাৰ নাই সিহঁতক বৰষুণ নহ'লেও পানী দি থাকিব পাৰিব।
অ', মেচিনে।
অ', এতিয়া আমাৰ আকৌ সেইটোসুবিধা নাই নহয়। আমাৰ যেনিবা এদিন আনি যেনিবা আমি মেচিনটো লগাই ৰুৱেই, আকৌ পিছত ৰুই এইফালে আহিব সিফালে শুকাই আজৰি হ'ব।
তাকে তেনেকুৱা হ'লে লাভ নাই নহয় ৰুই। বৰষুণ পৰি থাকিলে বোলে পানী পাই আছে। বৰষুণ নিদিলে কি হ'ব আও।
আও সজাল ধওতেই পানী নাপালে পিছত হেৰি নহয়, নহয়।
অ', সেইটোয়ে লভ নাই।
সেইটো কাৰণে ৰোৱা নাই।
অ'।
তাকে এনেকেনো মেচিন-চেচিন লগাই ৰুই কি লাভ এই দিন শাৰী যোৱা নাই নহয় শাওনৰ মাহ টো আছেই।
অ', শাওনৰ মাহটো আছে এতিয়া এইটো মাহ গ'লেই এতিয়া শাওনৰ মাহটো কি হয় আও।
অ'।
শাওণৰ মাহত বৰষুণ আহিলে হ'ব, এ বৰষুণ দিলে বেছি বেছি দিন নালাগে খুব বেছি এসপ্তাহ লাগিব।
অ'।
তাতকে নালাগে, এতিয়া এই সিয়াই নোহোৱা হ'ল নহয়।
অ, তাকে হে আমাৰ এফালে বৰষুণ দিয়ে আছে। বকে নালাগে এইফালে দিয়ে আছে। তহঁতৰ ফালে নিদিয়া হ'ল। ঢল কেনেকুৱা ঢল।
তাকে অ', কিনো লাগিলে আৰু।
তাতে আমাৰ নদীখন বাৰু বাম হ'ল হেইকাৰণে ধ অকমান হেৰি আহিলেই গোটেই বাগৰি যায়।
অ'।
অ'।
ভালো হয় বেয়াও হয়, বাগৰি গ'লে পলহবোৰ আহে পৰে ঠিকেই কিন্তু আকৌ ৰুই দিলে পৰিলে আকৌ ঢাক খাই যাব নহয়।
অ সেইটোৱে
ওচৰৰ গৃহ‌ৰ দিগদাৰ হয় আৰু
অ এতিয়ালৈকে ৰোৱা ভাত খোৱা নাই বাৰুচ কিনা ৰোৱা নাই নহয়
অঁ
উম কিনা ৰুলে আৰু ভাত খাব
তাকেহে
উম হু বিয়া চিয়া কবাত ওলোৱা নাই
বিয়া নাই এতিয়া এইকেইদিনত
অ অ
নালাগে অ এই গৰমত বিয়া সকাম বুলি ক'লে বেয়াহে পাওঁ
বেয়া আহে আমাৰ এই জন্মদিন আছিলে খালো সকাম জন্মদিন এই ৰা খানা এইখিনি
অ আমাৰ শুক্ৰবাৰলৈহে আছে সিহতৰ নামঘৰত
অহ তাকে যাব লাগিবতো তহঁতৰ তাতে দূৰো নহয়
দূৰ এক কিলোমিটাৰ মান হয় যে উম
এ এক কিলোমিটাৰটকে বেছি হব কিজানি
অ বেছি হলেও কম নহয় আৰু তথাপি আমি সেই অহা যোৱা গৈ থাকে যে ইমান দূৰ দূৰ নালাগেদিনীয়া মানুহৰ বেছি দূৰ নিচিনা লাগে আৰু
অ তাকে ঘৰলে কি হ'ল অহাটো
অহাটো তাকে এইটো সপ্তাহ গৈ'লকচোন ইটো সপ্তাহ হলেহে চিন্তা কৰি চাম কি হয় ছোৱালীজনী স্কুল বন্ধ দিলে কতো এ খোজো ওলাই যাবলৈও নাপালে
খুলিবই আৰু কেইদিনমানটে স্কুল
তাকেহে অ সৰু এতিয়া তাকে ক'ৰবাত এদিন ফুৰাই আনিবগে লাগিব
অ এক তাৰিখৰ পৰা খুলিব‌ই সপায় হা এক তাৰিখৰ পৰা খুলিবই সপায়
এক তাৰিখৰ পৰা খুলিবই এক তাৰিখ শনিবাৰ পৰিছে সেইদিনাখন নহ'ব চাগে অ একেবাৰে তিন তাৰিখ মানপাহে চাগৈ যাব আৰু সোমবাৰ পৰিব
অ তাকেতো
এ দে স্কুল খুলীলে ক'লে গ'লা কলে নগলা হিচাপ ওলাব নহয়
অ মোৰে মোকে দিছে কিবা এটা
তেতিয়াহে দিব মই কলৈকো যাবলৈ নাপালো বুলি
অ তাকেহে উহুম
মই যোৱালৈকে সিহঁতৰ মাটি ৰুইৱে হব চাগে
অ বত্তাহঁতৰ গৰুহাল আই এজনে লৈ আহিলে তাৰপা এতিয়া গ পথাৰত গৰু বিচাৰি ফুৰিছে হেনো গোটেইখন গৰু পোৱা নাই অই বৌ বৌ বৌ আগবাঢ়ি গ'ল কাৰণেহে নহবা ক'ব না আজি বিচাৰি ফোৰিলে
উ হু হু হু হু হু
অ কথা পাতি তাৰ পা হেৰি অ এতিয়া তাকে মোক কৈছে হেই বোলে গৰুহাল লৈ আহিলা মই গোটেইখন বিচাৰি ফুৰিছো ঘুকে ঘুকে ঘোকিয়াই ঘোকিয়াই বিচাৰি ফুৰিছোঁ সেইখন কাহিনী উম
হয়
উম
গ'ল বুলি ভাবিছে চাগে ক'ৰবালে
নাইপোৱা আজি-কালি চোৰৰ দিন যে কোনোবাই লৈ গ'ল বুলি ভাবিছে।
অ হ
সেইটো কথা গৰু চুৰ গৰু চুৰ ওলাই আছে যে।
এইটো জীয় ওলাইছিলে চাগে।
অ সেইটো কাৰণে ভয় কৰিছে এনে অইন কথা নহয়। উম উম গমেই নাপাই আকৌ আমাৰ এইজনে কেলে লৈ আহিলে জানো এহেহ হে
হুহ হুহ
লে হাঁহি ওলাই নকলেও আৰু কলেও নো শুনে নহয় চিঞৰিলেও বৰ এলা পেছাত নুশুনে নহয়।
নুশুনেটোন
অ'
তাকেহে গম গম নাপালে বিচাৰিবই। গম পালে বেলেগ কথা আও এইজনে কৈছিলে যদিও মানে নুশুনিলে নুশুনে নহয় উ
অ
শুনা নাপালে চাগে আও সেইটো কথা হ'ল।
এঅ
উম এইকেইদিন গৰু এহাল নিয়াৰ পৰা এইকেইদিন নাই চুৰ।
এতিয়া নাহা নহয় আৰু অলপ
আকৌ দুদিনমান পাহৰাই পেলাইহে আহিব।
পাহৰাই পেলাই আহিব সেইটো কথা মনৰ পৰা যাবগৈ লাগিব চবৰে।
দুদিনমান যাবগে লাগে আমাৰ হেৰিয়াতো নিলে সেয়া গাঁৱতো কোনা গাঁৱতো সেয়া তাৰ পিছত দুদিনমান আকৌ যাব লাগিব তাৰ পৰা আকৌ ষ্টাৰ্ট দিব লাগে হে হে চুৰেও চল চল চাই থাকে আৰু চুৰেও।
হেৰিয়ত কি বডি গাৰ্ড গাৰ্ডতকে চুৰ টেঙৰ হ'ব লাগিব তে
টেঙৰ হ'ব লাগিব অ আমাৰ পুৰণা গাঁৱত দেখোন হেৰি এইবোৰ পহৰীয়া দিয়া আছিলে দেখোন তাতে নিলে দেখোন কোনোবা মানুহ আছে এয়া উম অ। আতৰি আহিছে ৰ
তাপা অঁহ শুনি আছোঁ।
ক
যা যোগাৰ কৰিবই হ'ল আৰু গধূলিলে।
অ আমাৰ ৰান্ধনী গাঁৱলে গৈছে।
অঁ গাঁৱৰ পৰা আহি হে লাগিবহি?
অঁ ৰান্ধনী গাঁৱলৈ গৈছে বনাবহি আৰু সোনকালে দেৰি নকৰে। সোনকালে বনাব বাপেক কোৰ মাৰি পেলাই আহিছে হে।
অঁ। তাকেহে কৰে যে আক সেইটোৱে ডাঙৰ কথা।